হেল্ল'? হেল্ল'?
অ', মইনা ক
অ', কি কৰি আছ?
এয়া ভাত বনাই আছো।
অ'। বনাইছ হে, অ', মই বনালো, খালো।
অ', মই বনাই আছো, অ'।
কি বনাইছ?
এইয়া দালি বনালো, ঢেকীয়া আৰু কণী ভাজিছো।
অ'।
এ কি হেৰি অ, বাৰীৰ পৰা ছিঙিছিলে।
অ'।
এ, তাকে আনি পেলাই বনাইছো আৰু।
অ', আমি খাই বৈ আজৰি হলোৱেই এতিয়া।
অ', ভালেই কৰিলি।
অ', অ'। বৰষুণ, বৰষুণ পৰি আছে আৰু।
অ'।
সেইফালেও বৰষুণ পৰি আছে।
অহ। আমি দালি বনালো।
অহ।
তাৰপিছত আকৌ আলু ৰঙালাও আগ ভাজিলো, এ বাৰীতে মানে ৰঙালাউ গছ হৈছে যে
অ'
অ', ৰঙালাউ লগা নাই।
অ'।
আগ কেইটাকে খাই আছোঁ আৰু এতিয়া।
ঠিকে আছে।
উম, তহঁতৰ পানীলাউ জোপা লাগিছেনে নাই?
পানীলাউ এতিয়া পানীলাউ জোপা মৰিয়ে থাকিলে।
অ'।
ভোল লাগিছে।
অ'।
বাৰিত তিহোঁ আছে নহয় তিহোঁ লাগিছে খাইছোঁ যেনিবা তিহোঁ।
অ', কেটামান দিবিচোন সৰহকে লাগিলে।
এই ডাঙৰ হৈছে দিম আৰু দুটামান।
অ'।
উম।
আজি দেওবাৰ ক'বাত যাবি নেকি ফুৰিবলে?
অ', অকন ফুৰিবলৈ যাম বুলি ভাবিছোঁ।
অ'।
মাহঁতৰ ঘৰলৈকে যাম বুলি ভাবিছোঁ আজি।
অ', কালি মই আমি ফুৰি আহিলোগৈ সন্ধিয়া টাইমতে।
অ', ক'ত গৈছিলিনো?
হে ঘৰতে গৈছিলোঁ।
অ'।
উম, মাহঁতৰ ঘৰতে।
অ'।
উম, ধুনুৰ পৰীক্ষা শেষ হ'ল যে। শেষ হোৱা কাৰনে সি যাবলৈ উৎপাত অ', হেৰি তাৰিখে ষোল্ল তাৰিখে শেষ হ'লে।
ষোল্ল তাৰিখে শেষ হ'ল।
অ'।
অ'।
সি যাবলৈ উৎপাত লাগি আছিলে যে।
অ', অ'।
হেৰি কালি সন্ধিয়া সময়তে বাপেকে ইস্কুলৰ পৰা আহাৰ পিছত লৈ গ'লো আৰু
অ'।
ৰাতি ভাত ভাত সাঁজ খাই গুচি আহিলোঁ।
অ', ভাত কিহেৰে খোৱালে?
ভাত, কচু তাৰপিছত আকৌ মাংস বনালে।
অ'।
উম, এই কচু বোলে কাটি আনিছিলে ক'লা কচু
অ'।
উম, এয়া আনিছিল আনি পেলাই থৈ দিছিলে আৰু। আমি গ'লো আৰু তাকে বনালে কচুখিনি কচু হেৰি কৰিলে বইল কৰি ল'লে, লৈ পেলাই আৰু তৰ লগত ভাজি বনাই দিলে।
অ' পানীটো পেলাই লৈছে নে বইল কৰি?
অ' পানীতটো পেলাই লৈছে। এ নেপেল
অ'।
নখজুৱাই ইমান তেনেকুৱা, মিঠা লাগিছে আৰু সে কচু এইয়া হেৰি বুঢ়া বুঢ়া ঠাৰি কেইডাল হ'লে বেছি মিঠা লাগে খাই।
অ', অ'।
কুমলিয়া থোৰ কেইটা থোৰ কেইটাতকৈ ক'লা কচু ডাঙৰঠাৰি কেইদাল মানে মিঠা লাগে। মাংস
অ', অ'।
তাৰ থোৰ আনি থৈ দিম, লোকেল মুৰ্গী অ'।
অ'।
এ ঘৰত পুহিছে যে। অ' এই আলহী যোৱা দেখি আৰু তাকে এটা মাৰিলে।
অহ'। ঠিকে আছে অ'। উম
ভিন্দেউ ঘৰত নাই?
ভিন্দেউ নাই ভিন্দেউ দোকানলৈ গ'ল।
অ' আজি হোটেল খুলিছে মানে?
অ' খুলিছে। হেই কালি ভিন্দেউয়ে মাছ অকমান আনিলে বজাৰৰ পৰা।
অ'।
তেওঁ মাছখিনি ভাল নহয় সোৱাদেই নাই। তাৰ পিছত মই বোলো আমি মাছ নাখাওঁ মাছখিনি লৈ যাও দোকানলৈ। তাৰ পিছত কানলৈ লৈ গ'ল হোটেললৈ।
অ'।
তাৰ পিছত এতিয়া ঢেঁকীয়া আৰু কণীয়ে ভাজিছো দালি বনাইছো চা আচাহ আছে বোলো তাকে লৈ পেলাই খাব আৰু।
অ', এই বজাৰৰ মাছ বিলাক ইমান ভাল নহয়।
অ', অ'।
তাতেতো আকৌ হেৰি আছে নহয়।
উম।
উম, বেমাৰ থাকিলে আৰু এইবিলাক নাখাবি।
অ' সেইকাৰণে ইমান খোৱা নাইকিয়া উম। এক কো মানে সোৱাদে নাইকিয়া।
অঁ।
মাছৰ একো সোৱাদেই নাই।
অ'।
উম
হোটেলত এই বেচা কিনা ভালে হৈ থাকে ন?
অ' বৰ্তমান ঠিকেই চলি আছে আৰু।
অ'।
কালি অ' পৰহি দিনা হোটেল নুখুলিলেই ভিন্দেউৱে।
অ' কিবা কাম আছিলে? উম।
সেইকাৰণে নুখুলিলে কালি গৈছে আজি গৈছে
অ
পৰহিদিনাখন বন্ধ ৰাখিলে
অ তই হে বৰপিঠা বনাবলৈ বৰপিঠা বনাব জানানে
অ জানো
কেনেকে বনাই মই বনালে নহয় ভাল নহয় মানে বনালে টান টান হয় কিয় কাৰ নো জানো
অ এ কি কৰিব লাগে জান হেৰিয়া পিঠাটো মই পিঠাগুৰি খিনি খুন্দি পেলাই
অ
গৰম পানীতে মানে মিঠৈ দি গৰম পানীখিনি মানে অকণ মিঠৈ কাটি পেলাই মিঠৈটো পানীটো মানে অকণ উতলাই ল'ব লাগে
অ
তাৰ পিছত উতলাই লৈ পেলাই তাত ম হেৰি পিঠাগুৰি খিনি দি পেলাই ঘুটিব লাগে ঘুটি তাত বেকিং পাউদাৰ একন দি দিব লাগে
অ
ত পাৰিলে চফ গুটি কেইটামানো দিব পাৰ
অঁ
তাৰ পিছতে আৰু ৰিফাইনত ভাজিবও পাৰো মিঠাতেলতেও ভাজিব পাৰো
এই চব গুটি কেইটা দি মানে কিহৰ কাৰণে দিব লাগে
এই টেষ্টটো ভাল লাগে আৰু মানে চব গুটি দিলে
অ
তাৰ বেলেগ এটা হেৰি এটা আহে মানে গোন্ধটো
অ পিঠাগুড়িটো পিঠাগুৰিটো কি, ঢেকিত খুন্দনে নে, মিলত খুন্দ?
অ', ঢেকীত খুন্দা পিঠাগুৰিটোও, বেছি ভাল হয়। এই মিলত খুন্দা পৃঠাগুৰিতটো মানে, হেৰি বেছি বেছি মিহি হৈ যায়, গুৰা হৈ যায় যে
অ',
ঢেকীত খুন্দাটো মানে, বেছি ভাল হয় আৰু পিঠাটো।
অ',
সেইকাৰণে, ঢেকীতে খুন্দিম মই, বোলো আজি ভাবিছিলো পিঠাগুৰি কেইটামান খুন্দম বুলি দেওবাৰ আছিলে। তাৰপিছত, আকৌ এতিয়া ফ ফুৰিবলৈ যোৱা কাম ওলালে আৰু
অ', থাকিবি নে, গুচি আহিবি।
গুচি আহিম।
অ',
উম,
মই ভাবিছো আজি দেওবাৰ তাতে, আৰু হেৰি কৰিম বুলি ভাবিছো চুলি যতন ল'ম বুলি ভাবিছো আৰু, ঘৰ তে থাকি।
অ', কি কৰিবি নো, চুলিত কি সানিবি।
এই, জেতুকাই অলপ আনি, ই বাহঁতৰ তাতে আছে নহয়।
অ',
জেতুকা আনি পেলাই পিচিম, পিচি পেলাই মুৰত সানিব লাগিব। তাৰ লগতে , হেৰি দিম এই জবা ফুলৰ পাতো দিব লাগে।
অ'।
জবা ফুলৰ পাত তাৰপাছত আছে আকৌ ভীমৰ, ভিম উম। ভিংগ ৰাজ বুলি পেলাই গছ এটা আছে যে
অ'।
অ' সেইটো মানে চুলিত লগোৱা ভাল।
অ'।
সেয়া মিক্স কৰি পেলাই মানে, অ'। মিক্স কৰি লগাব লাগি
অ'।
হেৰি এই কচু লতি খাবি নেকি?
অ', দিবিচোন বাৰু খাম। সেয়া হেই এনে বেলেগে বনোৱা খাই পাই ছোঁ নিজে বনাই পোৱা নাই যে কেনেকে বনাইনো?
অ'। হেই কা হেৰি কি বুলি কয় কলা কচুখিনি লৈ হেৰি কলা কচুতে
অ'।
কলা কচুতে ওলাই হেই লতিটো। কালি মানে আমাৰ বজাৰৰ পৰা আনি ছিলে যে, তাকে সৰহকে আনিছে তহঁতে খাওঁ যদি দিব পাৰিম অলপ। হেৰি শুকান মাছৰ লগত বনাই খাবি। এ, হেৰি কৰিবি কচু লতিটো মানে ই চুচ এটা থাকে যে
অ'।
অ' সেই চুচটো গুচাই লবি গুচাই মানে অলপ চুটি, চুটিকে কাটি
অ'।
কাটি পেলাই ল'বি আৰু তাৰপিছত হেৰি কৰিবি এ, ধুই কৰি ধুনীয়াকে চাফা কৰি লৈ তে শুকান মাছ আছে নহয় সৰু সৰু শুকান মাছটো সেইটোৰ লগত বনাই খাবি। সেইটো মাছটো আনি, আনি পেলাই বজাৰৰ পৰা আনা যায় যে, ধুনীয়াকে গৰম পানী দি ধুই লবি মাছটো প্ৰথমে। ধুইত লোৱাৰ পাছত তাৰপিছত হেৰি কৰিবি কচু আদা, নহৰু এনেকে হেৰি কৰি হেৰি বনাই লবি মিছ, খুন্দি লবি আৰু।
অ'।
গুৰা কৰি লবি তাৰপিছত আকৌ পিয়াজ দিবি পিযাজ সৰহকে দিবি খাই ভাল লাগে তেতিয়া।
অ'।
তাৰপিছত হেৰি কেৰাহী পাতি মাছখন অকন ভাজি লবি। শুকান মাছখিনি যে অলপ তেলত ভাজি লবি, লোৱা পিছত এ, হেৰিখিনি কচুখিনি তাৰপিছত ভাজিবি আৰু।
অ', অ'।
আদা, নহৰু, পিয়াজ দি পেলাই তেল মাৰিবি। মাৰি ধুনীয়াকে কচু কেইডাল দি দিবি।
অ'।
দিয়াৰ পিছতে, অকণ সময় ভাজি পেলাই তাৰপিছত ঢাকনা মাৰি দিবি।
অ'।
ঢাকোন মাৰি দিয়া পিছত অলপ অ অকণ পিছত চাবি আৰু অলপ অলপ সিজিব নহয়
অ
তেতিয়া মানে ভাজি থৈ দিয়া মাছখিনি তাত দি দিব দি পেলাই অ পানী অকনমান দি পেলাই ঢাকি থৈ দিবি ধুনীয়াকে সিজিব নহয় তাৰপিছত সিজাৰ পিছত জলকীয়া জালুক দি দিবি আৰু
অ
অলপ অকণমান হেৰি হাতা মাৰি পেলাই ভাঙি দিয়া নিচিনাকে দিবি কচু থু হেৰি খিনি
অ অ
নদী খিনি তাৰপিছত অলপ বীজলোৱা নিচিনা হয় খাই তেওঁ ভালেই লাগে বাউ পিচল হয় অ পিছল পিছল নিচিনা হৈ যায়গে
অঁ দিবিচোন বাৰু কেইডালমান বনাই খাম
অ সেই শুকান মাছ আজি যাবিয়ে নহয় ওলাই
অঁ',
অ', শুকান মাছ কেইটামান লৈ আহিবি অ', অ', শুকান মাছ কেইটামান লৈ আহিবি অ', মাছৰ লগত খাই বেছি ভাল লাগে তেনেকে শুকান মাছৰ লগত।
অ', অ',
মই এদিন আগতে বনাই খালোঁ।
অ',
খাই ভাল লাগিলে যে।
অ',
সেইকাৰণে কালি মানে বজাৰত গৈছিলে যে আৰু কেইদালমান লৈ আহিছে। সেই বনাই খাব লাগিব আকৌ মাছ নাই অনা আনিব দিব লাগিব মাছ কেইটামান।
অ', অ', মানে মাছৰ লগতহে ভাল লাগে খাই শুক
অ', মাছৰ লগতে ভাল লাগে তেনেকেই খাবি মাছৰ লগতে।
অঁ', অঁ',
হব দে ন'? উম,
হয়